হেল্ল' অ শুনিছো। আহি আছে এতিয়া চাওনতো।
কিবা কৈ আছিল অ আহিছা। ত ফিংগাৰ প্ৰিণ্ট কি আজিকালি
হা হা অ এই ফিংগাৰ প্ৰিণ্ট সেইবোৰ চব আকৌ দিব লাগে আকৌ আকৌ দিব লাগে। অ মানুহ আহে আকৌ ফিংগাৰ প্ৰিন্টটো চেক কৰি চাই আকৌ তেতিয়াহে চাইন মাৰিব দিয়ে।
বাপৰে কিমান ৰল হ'ল এতিয়া?
উম অ বহুত বহুত আৰু মানে কিবা আগতে আমি যেতিয়ালৈকে এক এক্সাম ষ্টাৰ নহয় বাথৰুম গৈ থাকিব পাৰো ন এতিয়া মানে এক্সাম ষ্টাৰ মানে যেতিয়া এতিযা এডমিটটো লৈ আমি বহিব যাওঁ এই ৰেটিনা চেক কৰে যে, এই তাৰ পাছ আৰু আমি বাথৰুম যাব নোৱাৰো তাৰ আগতে যাব লাগিব।
চকুত নহলে কিছুমানে যে বাথৰুমত গৈ লেন্ঞ্চ লগাই আনিব পাৰে সেইকা
অ হ'বও পাৰে অ সেইকাৰণে চাগে উম।
সেইটোৱে হব উম কাৰণ লেন্স
ইমান বানপানী হৈছে চবতে।
অ হেৰি কাৰ্বি আংলংত। অ কাৰ্বি আংলং অৰুণাচলত।
অৰুণাচল আৰু হেৰি কি বুলি কয় আহ জোনাই অ চিলাপথাৰ সেইটো চাইদ যে হেৰি অ কি বুলি কয় ট্ৰেইনৰ এইটো যিটো আলি এনেকে দলং থাকে যে সেয়া সেই জোনাইফালে ভাঙি গ'লতো এতিয়া আমাৰ সেইফালে ট্ৰেইন যোৱা নাই। ৰাস্তাও ভাগিলে বহুত।
উম হ'লেও কেনেকে খহিছে। যে মই। টো ভূমিস্খলন দেখিছিলো অ মই মানুহিত যে মাজত। অঁ। কেনেকুৱা পৰিছে বাপৰে
উম আৰু আৰু মৰি শেষ হ'ল আৰু তাৰ পৰা এতিয়া সেই পানী গৈ পিাই এনেকে নদীয়ে নদীয়ে পুৰা এতিয়া জাই সেইটো চাইদ মানে অৰুণাচলৰ বৰ্ডাৰ ন পাচি ঘাট ওচৰ হয় এতিয়া পুৰা তাত পানী মানে মানুহৰ অৱস্থা বহুত বেয়া
উম খেতি চেতিটো চব বেয়া হৈ গ'ল চাগে
বেয়াই হ'ল সেই খেতিতটো বাদেই মানুহৰ ঘৰেই নাই কি খেতি হব
পানী মানে পুৰা একদম ডাঙৰ নদী মানে কেনেকুৱা ডাঙৰকে বৈছে আৰু দেখিয়ে ভয় লগা সেইখিনি পানী মানুহ এবাৰ সোমালে কেতিয়াও মানে যিমান সাঁতুৰিব জনা মানুহো মানে ওলাই আহিব নোৱাৰে
নোৱাৰাৰে সেই থৌ হেৰিত সুমাই যায়গে ন অ সেইটোৱে তাকে লৰাই দিব
অৱস্থাই বেয়া লাগে এনেককা হলে এনেই মই বৰষুণ দিতে ভাল পাও কিন্তু মানে এনেকে বানপানী হলে বেয়া পাওঁ
ময়ো বেয়া পাওঁ আৰু এনেকুৱা টাইমত মানে ধৰ খেতিতটো চবেই মানে সেয়া কৰি লৈ মুঠে ন উম ইমান কষ্ট কৰে চবে তাৰ পাছত বোলে এনেকুৱা হয়
জোনাই সেইটো চাইদৰ মানুহবোৰে প্ৰায় খেতিয়ে হয় মানে বহুত ডঙৰ ডাঙৰ পথাৰ আছে নদীৰ কাষতে এনেকে ভাল হয় ন মাটিটো তাৰপিছত সেই সেইফালে বহুত খেতি হয় আমি আমাৰ মানে সেইফাললে পাচলি যোনবোৰ আহে পালিবোৰ চব আনিবলৈ মানে সেই জোনাইলৈ যায় ৰাতিপুৱাই যায় মানুহবোৰ জোনাই চিলা পথা- -থাৰ যায় পাচলি আনিবলৈ বহুত ধুনীয়া ধুনীয়া চব্জি হয় তাতে
কি হব এতিয়া চব তাৰে মানুহবোৰকো তাৰে পৰা অনাব লাগিব আকৌ বেলেগ ঠাইত যিখিনি মানে বাচি আছে আৰু উম যিখিনি ভাল দেখ চৰকাৰেও আনিব চাগে টিভিত দিয়ে আছে
অ আজি হেৰি গৈছে সিহঁতৰ মানে ধেমাজিৰ বিধায়ক তাৰপিছত আৰু উম সাংসদ আৰু কোনোবা কোনোবা গৈছে
উম নিশ্চয়
আমাৰ তাতো হৈছিল নহয় জুনৰ প্ৰথমতে পানী এই পানী হৈছিল এতিয়া নাই হোৱা হৈছিলে আমাৰ ঘৰৰ পোৱাৰ বিশ কিলোমিটাৰ মান আগতে ৰাস্তা ছিগি গৈছিলে তাৰপিছত ভাল হ'ল বাৰু সেইটো ৰাস্তা ছিগিয়ে থাকে মানে অলপ তললে দ'
কিয় মেৰামতি নকৰে
অকমানকে এনে কৰি থৈ দিয়ে তাৰ পিছত এইবোৰ আৰু মানে হেৰি এনেই মানে এইটো কি বুলি কয় পুৰা মানে জীৱন ভৰৰ কাৰণে নকৰে মানে কামটো অলপ অলপ অলপ অলপকে কৰে উম এনেও মেৰামতি কৰি থৈ দিয়ে আৰু আকৌ ভাঙিব আকৌ কৰিব তেনেকুৱা পইচা খৰচ নকৰে বেছি
একেলগে কৰি নলয় ইহঁতে
উম এতিয়া যে আমাৰ সিফালে ট্ৰেইনে যাব পৰা নাই মানুহ ইমান ফচিছে চাগে
কেনেকে যাব আকৌ ট্ৰেইন এতিয়া চাগে কিমান হৈ আছে আৰু নহয় ইমান ৰিক্সত যোৱাতকে ইমান ৰিক্সত যোৱাতকে নোযোৱাও ভাল
উম নহয় ট্ৰেইন বন্ধয়ে কৰি দিছে কালিৰ পৰা
বন্ধ কৰিছে ন
উম মানুহবোৰ এতিয়া বাছত যাব লাগিব সেইফাললৈ গলেও বাছতো বা কিমান দূৰলৈকে যাব পাৰে।
বাছতো চাগে কিমান ধাৰাসাৰ ভাড়া হ'ব।
অ, আৰু এতিয়া মানে জোনাই লগত মানে এনেকে চব ছিগি গৈছে ন এতিয়া মানে এইফালৰ মানুহৰ লগত কানেকচনো কৰিব নোৱাৰা। নিচিনা হৈ গৈছে পানী ন ইমান পানীত কোন যাব সেইফাললে।
অ, নোৱাৰে ন। সেইটোৱে।
এই পানীৰ কথাটো কাৰণে ভাল নালাগে বাৰিষা দিনটো।
ডাউকীত, অ' ইমান ডাঙৰ বাপৰে কেনেকুৱা দ হয় মানে।
পটকৈ যদি বৰষুণ
অ, পাহাৰ তাতে কি ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড শিল আছে ন এইবোৰ যে খহি পৰিলে শেষে আৰু।
অ, এই অৰুণাচলত হেৰি আনিনিত হৈছিলে নহয় তেনেকুৱা। যোৱাবাৰ, পুৰা ছিগি গৈছিল। এতিয়া সেই মেঘালয়ত তেনেকুৱা হৈছে।
অ, অৰুণাচল মেঘালয় বাদ দেচোন আমাৰ গুৱাহাটীতে সিদিনা যে ছোৱালীজনী মাৰা গ'ল। মালিগাঁৱত গছডাল পৰি পিনে। কিন্তু এটা সময়ত জান মোৰ এনেকুৱা লাগে হেণ্ডিকৰ সন্মুখত যিডাল আছে আৰু সেইডালটো সেইডালো পৰিব,। সেইডালটো হেৰিত টাইমৰে ন এই ৰাম ৰামে কিবা কৰিছিল নেকি? অ কিবা এটা আছে তাত ৰামে ৰাম সেই অযোধ্যাৰ দিনৰে সেইডাল গত কিবা এটা যে চন আছে যে তাতে কিবা এটা চিন বি থৈ গৈছিলে তেতিয়া এতিয়াতো আৰু গছ গছনিয়ে আছিল ন ত সেইেই বনবাসত যে কিতা এটা চিন দি থৈ যোৱা মই জনাত হা কিন্তু কাহিনীটো মোৰ ভালকে মনত নাই কিন্তু সেনেকুৱা এটা আছিলে তাৰ পাছত সেইডাল ইমান পুৰণা হ'ল এতিয়া সেইগাল যেতিয়া মানে ধৰ এটা গছৰো বয়স থাকে ন বুঢ়া হোৱাৰ পিছত আচলতে ওপৰৰত ডালটোত ইষ্টটো কি দিব লাগে। কিন্তু আজি যদি হেনদিৰক হেইদাল গছ কাটি। যাই চৰকাৰে গালি শুনি মৰিব।
অ', অ', হেৰি আৰু অ সেইটোয়ে মানে কিয় কাটিব লাগেনো। কিন্তু এটা কথা মানে চাব যাব কাটিব লাগে জোনবোৰ পূৰণা গছ সেই বোৰ মানে কা।
এ সেইটোয়ে, সেইদিনা সেইকাৰণে চি এম এ কৈছে। ন যে আমিতো কওঁয়ে যে পুৰণা গছ বোৰে ব গছৰতো এটা বয়স থাকে কিন্তু মানুহে উৎপাত কৰে। চবে তথাপিও ভাগ চোন এই কিছুমান আছে ন গাধা সেইকেইটাই আকৌ কি কয় এ হেৰি মানে চি এম এ এতিয়া সুযোগে পালে আৰু ক'ব কাৰণে তেওঁতো এনেও কাটিবই বিচা বিচাৰি আছে মই বোলো হাৰে হলেওতো সেইটোত লজিক আছে ন তেওঁ কিয় কাটিব বিচাৰিছে আমাৰ ক্ষতি নহ'ক বুলি সেই ছোৱালীজনী ইন্টাৰভিউ দিব আহি আছে। আকৌ ইয়াৰো নহয় নগাঁও চাইডৰ চাগে। অ কিবা এক্সাম
হেৰি শিৱসাগৰৰ, শিৱসাগৰৰ নহয় নহয় ই তৰ এক্জামৰ দিনা নহয়। কলেজত
কলেজৰ নে কিবা এন্ট্ৰেন্ঞ্চ দিব আহিছিল নেকি।
ইয়াতে পঢ়ে বোলে গুৱাহাটীতে পঢ়ে বোলে।
অ অ শিৱসাগৰত ন মাক গৰাকী কেনেকুৱা কান্দিছে
বেয়াও লাগিছে ন হঠাৎ মানে তাইনো কেনেকে জানিছিলে পৰীক্ষা দিবলৈ যোৱাটোৱে মানে তাই কাল হ'ব বুলি
সেইটোয়েইটো মোৰ নামন্দ চাই চাগে ইউনিভাৰ্চিটি গৈ আছে নেকি
নাজানো দেই হ'বও পাৰে কলেজলৈ গৈ আছো বুলি দিছা আৰু অ', ইউনিভাৰ্চিটিত হ'বও পাৰে এণ্ট্ৰেন্ঞ্চ দিব গৈছিলে চাগে চি ইউইটি বা কিবা কিবি হৈ আছে ন
হৈ গল চাগে জিউৰ এন্ট্ৰেস হৈছিল নেকি
আৰু হেৰি লৰ কিবা এন্ট্ৰেঞ্চ হৈছে।
অ',
আৰু সেইকাৰণে চাগে কিবা দিছিলে আৰু বেচেৰি পৰীক্ষা দিবলৈ গৈয়ে
হয় দে মোৰ বৰ বেয়া লাগিছে মানে চে তাই যে মানে- মানে আৰম্ভ হৈছিলহে তাইৰো জীৱনটো
সৰু ছোৱালীয়ে হয়।
উম, সৰুৱে আছিলে স্কুটি খনৰতো বাৰু ঠিক আছে স্কুটিখন
অ, সেইটোৱে ভাগি গলে একো নাই মানুহজনী নাপ পায় ন উম, দে। বেয়াও লাগে সেইটো আৰু ল'ৰাটও দুখ পাইছিলে বোলে ত আহি ভাল হ'ল চাগে।
ল'ৰাটো এ সেয়াত আছিল তো ক্ৰিটিকেল আছিল তাৰো।
ভাল হ'ল চাগে নহ'লে এতিয়ালৈকে কিবা এটা শুনিলোহেঁতেন।
নাজানো দেই, মানে এই এইজনী যে আছিলে মৃদু মুদ্ৰা।
অ, অ'।
তাইৰোতো ক্ৰিটিকেল আছিল ন জি এম চিত আছিল কি বা হ'ল?
ভাল হৈছে চাগে। আকৌ বোলে তাই বোলে সুস্থ হৈছে লাহে লাহে অপাৰেচন বেলেগ কেটামান কৰিব লাগিব এনেকে কৈছিলে।
উম হুম। ৰজ আলিতো ম অ। অ, মোৰ যে মাজে মাজে ভাল মানে। এনেকুৱা ফিল হয়, ভালেই হ'ল দে ঘৰৰ ওচৰৰ এটাক ভাল পাইছো। কিবা হ'লে, এটলিষ্ট মানে এইটো হৈ থাকিব, মাহঁতৰ ঘৰতো যেন মানে মোৰ মানে বেলেগ ল'ৰা একে এতিয়া মানে বিশ্বাস নোহোৱা হ'ল।
আৰু কি বুলি কয়, এনেকে সি এয়া নাজানো আৰু কোন সঁচা তাইয়ে নে সঁচা নে সিয়ে সঁচা।
অ, মই শুনিছো। মানে তাইও হেনো ভালে পাইছিলে। উম এতিয়া মানে বহুত ঢেৰ ওলাব, কিন্তু মোৰ এনেকুৱা লাগে তাই মানে থাকাতকে নাথাকিলে চাগে তাই বেছি ভাল হ'ল হয়, তাই এতিয়া বাৰু মানুহজনী থাকিব পাৰিব, কিন্তু জীৱন ভৰত তাই মানে এই দাদাক ৰ কথাটোৰ কাৰণে শুনি থাকিব লাগিব। দাদাকটো যে ঢুকাল তাইৰ কাৰণে তাইৰ লগত গৈয়ে ঢুকালে ন।
উম।